শুনিচানে তুমি?
হয় মই শুনিছো। তুমি শুনিছা?
অ শুনিছো দিয়া। কি কৰিছা পিছে?
কিনো কৰিম ইমান গৰম দিছে আৰু অকমান পঢ়িয়ে আছিলো।
অ অ ঘৰতে আছা নে নাই?
হয় হয় মই ঘৰতে আছো। তুমি ঘৰত আছা?
আছো দিয়া ঘৰতে মই। বাকি খবৰ পাতি ভাল ভাল নে নাই?
হয় খবৰ পাতি ভাল। তোমাৰ?
আছো দিয়া আৰু কোনোমতে।
অ আজি বা কিয় মনত কৰিলা?
এ তোমাৰ বিষয়ে তোমাৰ লগত বোলো সমাজৰ গুৰুত্বৰ বিষয়ে অলপমান কথা পাতো নেকি? তাকে ভাবি কিনে বোলো তোমাক ফোন এটাকে কৰিলো।
হয়, ইমান এটা ভাল বিষয় বাছি লৈছা দেই কথা পাতিবৰ বাবে মানে যিহেতু সমাজ হৈছে মানে মানুহৰ একেলগে বসবাস কৰা এক সুসংগঠিত সমষ্টিনে সমাজ অবিহনে মানুহৰ আহ' মানুহৰ জীৱন অসম্পূৰ্ণ মানে সমাজে আমাক বিভিন্ন ধৰণৰ কথা আহ' শিকাই বা আমি সমাজৰ পৰা মানে বিভিন্ন ধৰণৰ কথা শিকিব পাৰো। মানে সেয়েহে তুমি এটা ভাল বিষয়ও বাছি লৈচা।
হয় হয়, তুমি ঠিক কথাই কৈছা। মানে ধৰা মানুহক আহ' সামাজিক জীৱ বুলি কোৱা হয়। কাৰণ মানুহে সমাজৰ মাজতে বাস কৰে আৰু বিকাশ লাভ কৰে। সমাজ এখন নোহোৱাকে জানো নোহোৱাকে জানো মানে সমাজৰ মাজত নাথকাকে জানো আমি উন্নতি কৰিব পাৰিম বা মানুহ হিচাপে জীয়াই থাকিব পাৰিম, এখন যদি সমাজৰ আমাক সঁহাৰি নালাগে। মানে সমাজে আমাক শিক্ষা হওক, সংস্কৃতি, নীতি, নৈতিক-নৈতিকতা আৰু শৃংখলাবদ্ধ মানে এ জীৱন যাপনৰ শিক্ষা দিয়ে। সমাজে ধৰা আমাক শিকাই যে আমি কেনেদৰে শিক্ষা লাভ কৰিব লাগিব বা কাৰ লগত কেনেদৰে মিলি জুলি থাকিব লাগিব। আমাৰ নীতি কিছুমান শিকাই, নৈতিকতা শিকাই, সংস্কৃতি শিকাই। আহ' ধৰা আমাৰ বিহু চিহু এইবিলাকৰ ওপৰত সমাজে আমাৰ সমাজৰে সমাজে মানে শি শিক্ষা দিয়ে যে কেনেদৰে আমি পালন কৰিব লাগে বা কেনেদৰে আমি আহ' ধুনীয়াকে বিহুটো মানে আগলৈকে চলাই লৈ যাব পাৰিম বা যুম্ম সমাজৰ মাজত এই বিহুতটো কেনেকুৱা আমি মানে প্ৰচলন আগবঢ়াব পাৰিম আৰু শৃংখলাবদ্ধ জীৱন যাপনৰ মানে শিক্ষা দিয়ে। সমাজে যেতিয়া আমাক আহ' মানে ধৰা এজন এজন বক্তি চৰিত্ৰ গাঁঠন সমা-সমাজে যথেষ্টখিনি সহায় কৰে। অহ' সমাজৰ বিভিন্ন নীতি নিয়ম থাকে। আদৰ্শ আৰু মূল্যবোধে মানে এজন ব্যক্তিক সৎ দায়িত্বশীল আৰু আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলে। সমাজৰ এই নিয়ম বিভিন্ন ধৰা নীতি নিয়ম বিলাক যদি আমি মানি চলো বা এইবিলাক মানে আদৰ্শ যদি আমি মানি চলো- তেনে হ'লে আমি ভৱিষ্যতে এজন ভাল নাগৰিক হিচাপে পৰিপূৰ্ণ হৈ উঠিম। এনে তোমাৰ মতামত কি বাৰু?
হয়, তুমি মানে একেবাৰে ঠিকেই কৈছা মানে আমাক জীয়াই থাকিবলৈ সমাজৰ বহুতেই প্ৰয়োজন। মানে আমাৰ সমাজে মানে আমাক বিভিন্ন ধৰণৰ মূল্যবোধ বা আন বিভিন্ন ধৰণৰ কথা শিকায়। আৰু মানে ঐক্য আৰু সহযোগিতাও মানে সমাজৰ মূল শক্তি বুলি ক'ব পাৰি। আৰু সকলো মানুহে ইজনে সিজনক সহায় কৰিলে মানে আমি ধৰি লোৱা মইতো বিপদত আছো, মোক যদি সমাজে সহায় কৰে বা সমাজৰ কোনো লোকে সহায় কৰে তেন্তে মই বিপদৰ পৰা হাত সাৰিব পাৰিম। কিন্তু যদি মোক তেওঁলোকে সহায় নকৰে তেন্তে মই সেই বিপদতে শিকিম। বা যদি কোনোবা এজন আন ব্যক্তি বিপদত আছে তেন্তে মই তেওঁলোকক সহায় কৰিব লাগে। তাৰ ফলত তেওঁলোকে সেই মানে বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰিব বা মুক্তি হ'ব পাৰিব বা তেওঁ গোটেই জীৱনভৰ মোৰ ওপৰত মানে অ' উপকৃত হৈ থাকিব বা মই তেওঁৰ ওপৰত উপকৃত হৈ থাকিম। আহ' আমি মানে আহ' যদি শান্তি ভাৱে জীয়াই থাকিব খুজো তেন্তে মানে এ পক্ষৰ সহযোগিতা াত মানে মূল মন্ত্ৰ। অ' মানে সকলো মানে ইজনে সিজনক সহায় কৰিলে সমাজত শান্তিৰ উন্নতি হৈ থাকে।
হয় হয়, তুমি ঠিক কথাই কৈছা। আৰু শিক্ষাৰ ক্ষেত্ৰত মানে সমাজৰ যথেষ্টখিনি ভূমিকা আছে। সমাজত যেনে বিদ্যালয়, মহাবিদ্যালয়, গ্ৰন্থাগাৰ আদি স্থাপন কৰি শিক্ষাৰ প্ৰসাৰত সহায় কৰে। লগতে শিক্ষাৰ অনুকুল পৰিৱেশ সৃষ্টি কৰে। মানে সমাজে ধৰা আহ' এই বি বিদ্যালয় মহাবিদ্যালয়, মহাবিদ্যালয় বিলাক খুলি কিনে মানে শিক্ষাটো কেনেৰে আমি শিক্ষা ব্যৱস্থাটো কেনেদৰে আগঢ়াই নিব পাৰিম- বা শিক্ষা ব্যৱস্থাটো কেনেদৰে উন্নত কৰিব পাৰিম আৰু তাতে কি কি মানে আমি নতুন নতুন ব্যৱস্থাপনা আ, যোগ দিব পাৰিম এই বিষয়ে তেওঁলোকে মানে আহ এই এই বিষয়টো প্ৰসাৰত তেওঁলোকে মানে সহায় কৰে। আৰু লগতে শিক্ষা মানে কেনেকুৱা পৰিৱেশত আ, কৰি লাগে বা শিক-কেনেকুৱা পৰিৱেশৰ, পৰিৱেশ মানে শিক্ষাৰ বাবে উপযোগী এইবিলাক মানে তেওঁলোকে শিকায়। আৰু ধৰা সমাজে সংস্কৃতি সংৰক্ষণতো যথেষ্টখিনি ভূমিকা পালন কৰে। সমাজে ধৰা নিজৰ ভাষা, সাহিত্য, উৎসৱ বা লোক ক সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ কৰি নতুন প্ৰজন্মলৈ আগবঢ়াই নিয়ে। আজি যদি সমাজে তাৰ কোনো এটা সংস্কৃতি এৰি দিয়ে। আমাৰ বিহুৱে হওঁক বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বন বিলাক যদি এৰি দিয়ে বা তেতিয়া আমি আজিলৈকে আমি যদি আগতে ধৰা সমাজে এৰি দিলে হয়, আমি এতিয়ালৈকে গমেই নাপালো হয় আ, যে এই বিহু কেনেদৰে পালন কৰে, বা পূজা কেনেদৰে পালন কৰে, লক্ষী দূৰ্গা পূজা হওক লক্ষী পূজা বা তাত কেনেকুৱা কি নীতি নিয়ম কৰা হয় কেনেদৰে নাম ধৰা হয় এইবিলাক, এইবিলাকো আমি গমেই নাপালো হয়। সমাজে মানে ধৰা বিভিন্ন জাতি ধৰ্ম নৰ-নিৰ্বাহকে মানে সংস্কৃতি বিলাক ধৰি ৰাখে এইবিলাক সংৰক্ষণ তেওঁলোকে কৰিব জানে। আজি সমাজৰ যোগেদিয়ে আমি এইবিলাক শিকিব লাগিব। আৰু সমাজে মানে বিভিন্ন ধৰণৰ ভাষা হওক, সাহিত্য আ, আৰু পৰম্পৰা মানে সংৰক্ষণ কৰি ন-আমি যিবিলাক নতুন প্ৰজন্ম উঠ্ উঠি আহি আছে তেওঁলোকৰ মাজত আগবঢ়াই নিয়ে, যে এই ভাষা হওক বা এইবিলাক আমি কেনেদৰে সংৰক্ ক্ষণ কৰিব লাগে, বা কেনেদৰে কি কৰিব লাগে এইবিলাকৰ হকে, কেনেদৰে মাত মাতিব লাগে ভৱিষ্যতেও কিমান দূৰ আমি আগবাঢ়িব পাৰিম এইবিলাকৰ মানে সমাজে এইবিলাক ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিব আগবঢ়াই নি আছে। আৰু অ', সমাজৰ উন্নয়তো মই ভাবো যুৱক যুৱতী সকলৰ যথেষ্ট খিনি ভূমিকা মানে আছে আৰু, কাৰণ যুৱক যুৱতীসকল সমাজৰ ভৱিষ্যত হয়। তেওঁলোকে শিক্ষা, সমাজসেৱা, পৰিৱেশ সংৰক্ষণ, আৰু বিভিন্ন উন্নয়নমূলক কামত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰা উচিত। আজি ধৰা যুৱক যুৱতীসকলক মানে আমাৰ আ, এখন দেশৰ নাগৰিক বা এটা-এটা দেশৰ শক্তি বুলি কোৱা হয় উঠি অহা শক্তিয়ে। আজিতে ধৰা আ, যুৱক যুৱতীসকলে বা উঠি অহা নৱপ্ৰন্মই কিবা এটা বিষয়ৰ ধৰা মিলি কিনে যদি আন্দোলন কৰে চৰকাৰে সেই বিষয়টো বা সেই তেওঁলোকৰ যিবিলাক দাবী আছে এইবিলাক মানি চলিব লাগিব। কাৰণ এই সেইকাৰণে ধৰা সমাজে মান যুৱক যুৱ তি সকলক আৰু, এই বিষয় বিলাক অংশগ্ৰহণ কৰি যথেষ্টখিনি উৎসাহ যোগায়। কাৰণ এই যুৱক যুৱ তি সকলে যেতিয়া শিক্ষা হওক সমাজ সেৱা হওক। পৰিৱেশ হওক এবাহ যিকোনো বিষয়ত যদি তেওঁলোকে লাগি থাকে বা তেওঁলোক এইবিলাকৰ হৈ প্ৰতিবাদ কৰে যি ভুল হৈ আছে এ, ভুল মানে তেওঁলোকৰ মতে যি তেওঁলোকে ভুল দেখিছে আৰু। বা যিবিলাক ব্যৱস্থাপনা হব নালাগে। এই বিষয়ৰ এই-এই বিষয় বিলাকৰ বিষয়ে যদি তেওঁলোকে মানে মাত মাতে বা দাবী কৰে তেনেহলে চৰকাৰে তেওঁলোকৰ দাবী নিশ্চয়কৈ পালন কৰিবই লাগিব। আৰু এনে তুমি কি ভাবা, যে সমাজত শৃংখলা বজাই ৰাখাত নাগৰিকৰ কি দায়িত্ব আছে?
মানে মোৰ মতেদি প্ৰতিজন নাগৰিকে আইন মানি চলিব লাগে। মানে উম, আনৰ অধিকাৰক সন্মান কৰিব লাগে আৰু নিজৰ মানে কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগে। আৰু মানে যদি এজন ভাল নাগৰিক হব খুজোঁ, তেন্তে মানে আমি আমাৰ যিবোৰ দেশৰ আইন আছে, সেইবোৰ মানে আমি কোনো মানে আপত্তি নোহোৱাকৈ মানিব লাগে। যাৰ ফলত মানে আমাৰ, যে-যিটো দেশৰ আইন সিটো মানে বজাই ছ-মানে মা অ', মানে চলি যাব, আৰু মানে আমাৰ যিবোৰ অধিকাৰ তাক সন্মান কৰিব লাগে বা আমাৰ যি টো নিজৰ প্ৰতি কৰ্তব্য বা আমাৰ দেশৰ প্ৰতি যিটো কৰ্তব্য আছে, আমিতো বহুত কৰ্তব্য নিষ্ পালন কৰিব লাগে, যাৰ ফলত মানে আমাৰ, দেশখনো উপকৃত হ'ব বা আমিও উপক হম, মানে আমাৰ, উম দেশখনে আহ, দেশখনৰ এজন আমি এজন মানে, ভাল নাগৰিক হৈ গঢ়ি তুলিম। আৰু মানে মোৰ ম সমাজসেৱাৰো মানে বহুখিনি গুৰুত্ব আছে। যেনে, সমাজসেৱাই মানুহৰ মাজত সহানুভূতি দয়া আৰু মানে সহযোগিতা মনোভাৱ গঢ়ি তোলে। আমি যদি আহ ইজনে সিজনক মানে, আ', সহায় কৰোঁ বা আহ যিবোৰ দুখীয়া আহ লোক আছে। তেওঁলোকক সহায় কৰো তেন্তে মানে আমি অ এটা মানে নিজে এটা সুখ মানে লাভ কৰিব পাৰিম। যদি আমি বেলেগৰ মুখত সুখ দেখিবলৈ কিন্তু আমি নিজে সুখী হম। আহ মানে আহ আমি যিখিনি উপাৰ্জন কৰো বা মানে আয় কৰো। সেইখিনি যদি আমি এটা অংশ হলেও, আহ মানে আন দুখীয়া লোকক স-সহায় হিচাপে আগবঢ়াওক। তেন্ত মানে আমি নিজেই, আহ মানে এটা আনন্দ উপভোগ কৰিম। কাৰণ, আনৰ মুখত যিটো এটা আনন্দ দেখিবলৈ পোৱা যায়। সেই মানে উম আনন্দটো দেখি পিনে নিজে ঐশ্বৰিক অনুভূতি পোৱা যায়। আৰু মানে বৰ্তমান সমাজে মানে বহুখিনি সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। যেনে - আ', দৰিদ্ৰতা হওক, নিবনুৱা সমস্যা, দুষন অপৰাধ মাদকা শক্তি বা, আৰু সামাজিক বৈষম্য। মানে সমাজত মানে যেতিয়া, উম মানে, আৰ্থিক সমস্যাই দেখা দিয়ে। মানে তেতিয়া মানে দৰিদ্ৰতা বৃদ্ধি পায়। আহ, মানে ধনী আৰু দুখীয়া-দুখীয়াৰ মাজত। বা নিবনুৱা সমস্যা, যেতিয়া মানে আহ মানে দক্ষতা থকাৰ পিছটো মানে, মানুহে আহ নিবনুৱা মানে, আহ উপযুক্ত, কৰ্ম সংস্থান নাপাই তেন্তে মানে তেওঁলোকে নিবনুৱা সমস্যাত ভুগিবলগীয়া হয়। যাৰ ফলত মানে বিভিন্ন অপৰাধ বা দুখন তেওঁলোকে কৰে। আৰু মানে এই মাদক শক্তি মানে, এইবোৰ মানে বহুতেই প্ৰচলন হৈ গৈছে বা সামাজিক বৈষম্য। যেনে- ইটো জাতি উম, মানে পৰ ইটো মানে, ইটো জাতি নিজ, ইটো জাতি উচ্চ। বা এইটো অ', মহিলা বা এইটো পুৰুষ মানে, এইবোৰ মানে বহুতেই বৃদ্ধি পাইছে। এই মানে এই সমস্যাবোৰ সমাধান কৰিব পাৰো। যেনে চৰকাৰ আহ সামাজিক সংগঠন আৰু মানে, সাধাৰণ জনসাধাৰণে একেলগে কাম কৰিলে মানে, এই সমস্যাসমূহ মানে বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। তুমি যেনেকৈ কৰা, যুৱক যুৱতী সকলে মানে, এনেকে আহ মানে এনেকে যদি আমি প্ৰতিবাদ কৰো যুৱক যুৱতীসকলে। নতুন প্ৰজন্মৰ, মানে বহুখিনি চৰকাৰে আইন মানে এই তেওঁলোকৰ কথা মানিবলৈ মানে, উম বাধ্য হৈ যাব। অকল যুৱক যুৱতী নহয় আমাৰ যিবোৰ অ', আমাৰ- আমাৰ দেশৰ যিবোৰ নাগৰিক আছে, অ', মানে তেওঁলোকেও মানে অ'এই যিবোৰ ভুল দেখি আছে তেওঁলোকে বা যিবোৰ হ'ব লাগে বা যিবোৰ অ' হোৱা নাই এতিয়ালৈকে। সেই সকলোবোৰ বিৰুদ্ধে মানে, অ', এটা অ' মানে, প্ৰতিবাদ কৰিব লাগে। যাৰ ফলত মানে আমাৰ অ', দেশৰ আহ, চৰকাৰে মানে এই বিষয়ে মানিবলৈ মানে বাধ্য হৈ যায়।
হয়, তুমি ঠিক কথাই কৈছা। আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্ন মানে সমাজ গঢ়ি তোলাত যথেষ্টখিনি আমি নিজে নিজৰ ফালৰ পৰা য যথেষ্টখিনি ভূমিকা আমি আগবঢ়াব পাৰো। যেনে আমি নিজৰ ঘৰ আৰু চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বা আৱৰ্জনা য'তে ত'তে পেলাব নালাগে, আৰু পৰিৱেশ সংৰক্ষণত মানে, অংশগ্ৰহণ কৰিব লাগে। আজিকালি ধৰা আমি যদি নিজৰ ঘৰ বা চোপাখনে নিজৰ পৰিষ্কাৰ কৰি ৰাখি নাৰাখো তেনেহ'লে, সমাজখন দেখোন কেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হব লগা হব। বা চাৰিভাগে লেতেৰা গোন্ধ বেয়া আৱৰ্জনা বা পচা বস্তু কেনেকুৱা এখন হ সেইখনো সমাজ এনে ক'ব নোৱাৰিম। আৰু তেতিয়া বিভিন্ন ধৰণৰ এ তেনেকুৱা যদি পৰিৱেশ এটা আমি বসবাস কৰো বা জীয়াই থাকো। তেনে আমি যথেষ্টখিনি মানে বেমাৰ আজাৰৰ সন্মুখীন হ'ম আৰু লগতে আৱৰ্জনা আমি জতে ততে পেলাব নালাগে। আজিকি ধৰা তই এই প্লাষ্টিক যতে যদি যতে ত'তে পেলোৱা প্লাষ্টিক জানো মাটিৰ লগত মিহলি হয়? কোনো পইধে নহয় বা প্লাষ্টিক পুৰি দিলেওঁ আহ তোমাৰ বায়ু প্ৰদূষণ সেইকাৰণে আমি যিমানখিনি পাৰো প্লাষ্টিকৰ মানে ব্যৱহাৰটো আমি কমাব লাগে। বিভিন্ন ধৰণৰ কাগজৰ আহ তুমি কাগজৰ কিছুমান পলিথিন দেখা বা সেইবিলাক তুমি ইউজ বব্যৱহাৰ কৰিব লাগে। আৰু ধৰা পৰিৱেশ সংৰক্ষণৰ আমি কিছুমান পৰিৱেশ সংৰক্ষণৰ বিভিন্ন কাৰ কাৰ্যসূচী ওলাই থাকে। আহ বিভিন্ন ধৰণৰ আহ প্ৰতিবাদ হওঁক বা বিভিন্ন ধৰণৰ কিব কিবি মানে, কাৰ্যসূচী ওলাই থাকে। সেইবিলাকত আমি যিখিনি পাৰো, সিমানখিনি নিজে অংশগ্ৰহণ কৰিব লাগে। আৰু ধৰা উম, মানে আধুনিক প্ৰযুক্তি এতিয়া আমাৰ সমাজত, যথেষ্টখিনি প্ৰভাৱ পেলাইছে। আহ, প্ৰযুক্তিয়ে সমাজৰ উন্নয়নত সহায় কৰিছে যদিও, মানে সহায় কিন্তু যথেষ্টখিনি কৰিছে দিয়াচোন। কাৰণ প্ৰযুক্তি নৰ কাৰণে আমি আজি ইমান খিনি বা আমি কম সময়তে বা কম খৰচ চলিব পাৰিছোঁ। তথাপিও ইয়াৰ অপব্যৱহাৰে ইয়াৰ মানে ধৰা পোৱা খবৰ চাইবাৰ অপৰাধ আৰু সামাজিক দূৰত্বৰ দৰে সমস্যাৰ সৃষ্টি কৰে। কাৰণ আজিকালি যথেষ্টখিনি প্ৰযুক্তিৰ জৰিয়তে মানুহৰ এ নিজৰ নিজৰ যিবিলাক অ', নিজৰ যিবিলাক তথ্য থাকে সেইবিলাক মানে আহ বাহিৰ সেইবিলাক মানে পুৰা প্ৰচাৰ হৈ গৈছে। যাৰ ফলত যথেষ্টখিনি মানুহৰ মানে সমস্যা হয় আৰু।
ঠিক আছে হ'লে আজিলৈ বাৰু সামৰো তোমাৰ লগত কথা পাতি যথেষ্ট খিনি উপকাৰ হ'ল বা যথেষ্টখিনি জ্ঞান লাভ কৰিলোঁ দিয়া চুন এই বিষয়ত।
হয় মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে আজিলৈ সামৰো।
হয় ধন্যবাদ।